অ শুনিছা অ মই শুনি আছো দিয়া
কি কৰিছা
অ এই আছিলো ঘৰতে আছিলো মানে এনেই এ ছ'চিয়েল মিডিয়া চাই আছিলো আৰু তুমি
অ মই এনেই বহি আছিলো ৰবা
অ অ
এক মিনিট ৰবা দেই আৰু কিবা প্লেন আছেনে এবাৰ ভেকেশ্যনছত
অ তাকে এইবাৰ মানে মই মোৰ বন্ধু এজনৰ লগত মানে এ শ্বিলঙৰ ফালে যাম ভাবি আছিলো দেই কিন্তু মানে বতৰটো মানে যিদিনা আমি যাম ভাবো চানদে যাম ভাবিছিলো সেইদিনা মানে বৰষুণ দি দিয়ে বতৰ বেয়া হয় আৰু বতৰ বেয়া হলেতো জানাই আৰু মানে কিমান বানপানীৰ সমস্যা বিভিন্ন ধৰণৰ সমস্যাবিলাক হয় তাৰ বাবে মানে যাবই পৰা নাই তুমি ক'ৰবাত যাম ভাবিছা নেকি
মই এই একেই অৱস্থা যাম বুলি ভাবিছিলো কিন্তু এই বতৰটো কাৰণে যোৱা হোৱা নাই বাৰু মোৰ মানে এই একোয়েলেনতত পেল্লিং আছিলে তাৰপিছত ইমানে বৰষুণ ফোন দিছে যে মানে কি ৱাটাৰ পাৰ্ক যাম ৱাটাৰ পাৰ্ক ৰাস্তাত তে আহি গৈ যায় আৰু
হয় হয়
তেনেকুৱা অৱস্থা আৰু শ্বিলং যোৱা মোৰো প্লেন আছে বাৰু কিন্তু সেই চাওঁ মই গৈ পোৱা নাই এতিয়া আগতে গৈ পোৱা নাই এবাৰ যামহে
অঁ অঁ যাব যাব ভাল লাগে আৰু মই ইমান ভিতৰলৈ মানে যোৱা নাই কিন্তু মানে এবাৰ মৰে ফ্ৰেণ্ড এজনৰ লগত এ গ'লো দুবছৰ মান আগতে মানে বাইক লৈ গৈছিলোঁ প্ৰথম গৈছিলোঁতো সেইকাৰণে মানে লাহে লাহে যাওঁতে যাওঁতে আন্ধাৰ হৈ গল আৰু ভাবিলো ঘূৰি সোনকালে মানে ঘূৰি আহিবৰ কাৰণে ভাবিলো আৰু নহেই কাৰণে বেছি জেগা মানে চোৱা ভিতৰলৈ যোৱা নহল আৰু মেইন শ্ৰীলংকা ভাৰকত এনেই আৰু অলপ গৈছো আৰু এবাৰ ভাবিছো ভালকৈ সেইকাৰণে যাম অকণমান মানে মেইন মেইন প্লেচবিলাক চাম ৱাটাৰ ফলচ এনেকৱৈ আৰু তোমাৰ তুমিতো এনে জাৰ্ণি কৰি কিজানি ভালে পোৱা
অ মই মানে এই ওলাই গৈ ট্ৰেভেল কৰি বহুত ভাল পাওঁ মানে নতুন নতুন জেগা এক্সপ্ল'ৰ কৰি তেনেকে মানে ভাল লাগে আগতে তুমি গৈছানে এইটোতো এবছৰ হৈ গ'ল বাৰু আগতে তুমি ভেকেশচনতচত কি কৰা কেনেকে টাইম স্পেণ্ড কৰা
আগৰ কথা ক'ব গ'লে বিশেষকৈ মই আগতে মানে যেতিয়া আমাৰ মানে এই বন্ধ দিয়ে গৰম বন্ধ বা ঠাণ্ডাৰ বন্ধ তেতিয়া আমি মানে মা দেউতা মিলি একেলগে গাঁৱত গাঁৱতে বেছিভাগ যোৱা হয় তাৰ পিছত গাঁৱত মানে এ বহুত ভাল লাগে মানে গাঁৱৰ যিটো পৰিৱেশ মানে মানে সেউজীয়া আহ পৰিৱেশ তাৰে মানে নদী পাহাৰ আদি মানে গাঁৱৰ যিটো মানে নিভাঁজ পৰিৱেশ তাৰে সেইটো বেছি ভাল লাগে মোৰ মানে তাৰোপৰি মানে কি হয় আহ আজি কালি এ মই বাহিৰতো গৈছো বাৰু বাহিৰত মানে তোমাৰ কলিকতালৈ এবাৰ গৈছিলোঁ আৰু এনেকৈ মানে আৰু এবাৰ গোৱালৈ গৈছিলোঁ নেকি দিন হ'ল দেই এ সেনেকেই গৈছিলো বাকী বাকী আৰু মই এনেকৈ দূৰত যোৱা বাৰু মানে প্লেন আছে মোৰ মানে এবাৰ কেদাৰনাথ আৰু লাডাখলৈ যাবলৈ বহুত ইচ্ছা আছে মানে বাইক লৈ লাডখ এনেকে যাবৰ কাৰণে এনেকে ভাবি আছো আৰু অলপ এনেকেই কাৰণে পইচা চইচা গোটাই আছো তোমাৰ সেনেকুৱা দূৰ ক'ৰবাত যোৱাৰ কাৰণে প্লেনিং আছে নেকি
হয় হয় মোৰ প্লেনিং মানে মোৰ যোৱা বহুত ইচ্ছা আছে এনে মই এই কেদাৰনাথ যাব বিচাৰো
উম উম
মানে এবাৰ তেনেকে মই প্লেন কৰিছো এবাৰ কেদাৰনাথ আৰু মই কাশি যাব
অ হয়
কিন্তু এই আমাৰ ঘৰত মানুহ ঢুকাই গ'লতো সেইখিনি ত স্পিৰিচুৱেল জেগা হয় আচলতেটো যাব নোৱাৰি
হয় হয় এবছৰলৈ নোৱাৰি আৰু ঘৰৰ কোনোবা ঢুকালে বুলি এবছৰলৈ যাব নোৱাৰে বুলি কয়
সেইটোয়ে ত' সেইটো কাৰণে মানে সেইখিনি মোৰ প্লেনিং হৈয়ে আছিল বাৰু এইটো চামাৰ ভেকেচনৰ কিন্তু সেইটো কেঞ্চেল হৈ থাকিল মানে সেনে সেনেকোৱা হোৱাৰ কাৰণে ত' মানে সেইটো মোৰ বহুত যোৱা ইচ্ছা আছে বাৰু আৰু যাম বুলি ভাবিছো এব ছৰ যিহেতু নোৱাৰিলো মই
উম উম
নেক্সট ইয়াৰ যাম আৰু
উম উম যাবা যাবা মানে এইটো মানে আমাৰ ভ্ৰমণতোআমাৰ বাবে মানে এক আটাইতকৈ ভাল শি ক্ষা বুলি ক'ব পাৰি মানে তুমি এতিয়া কিতাপ এখন পঢ়ি বা ক'বাত পঢ়ি তুমি ধৰা এখন ঠাইৰ বিষয়ে যিখিনি শি কিবা বা বুজিবা তুমি নিজে গৈ মানে সেই ঠাইখিনিৰ বিষয়ে বহুত ভালকৈ মানে যিহেতু তুমি নিজে যাবা নিজৰ চকুৰে চাবা ক'ত কেনেকোৱা তাৰে মানে ৰীতি- নীতি, পৰম্পৰা সাজ -পোচাক, খাদ্যভ্যাস সেইবিলাক নিজে দেখি শিকাতো বেছি মানে মানে ভাল বুলি মই ভাবো সেই তোমাৰ গোটেই জীৱন মনত থাকিব ভ্ৰমণে মানে আমাক এটা বহুত ভাল শিক্ষা দিয়ে হয়নে যিটো তুমি বেলেগ ক'তো নোপোৱা
হয় হয় আচলতে মানে এনেকোৱা যে বস্তুটো যদি মই ক'ৰবাত পঢ়ি দিও ন যে এইটো জেগাৰ ওপৰত এটা আৰ্টিকেল বুলি মই পঢ়ি দিলো বা এটা কিতাপে পঢ়ি দিলো তাৰ পিছত এনেকোৱা হয় যে অ ভিডিঅ' চাই দিলো তাৰপিছত এনেকোৱা হৈ যায় যে গৈ চাও নেকি যদি পঢ়ি ইমান ভাল লাগিছে গৈ চাই কিমান ভাল লাগিব সেই বস্তুখিনি এক্সপিৰিয়েন্ঞ্চ কৰি কিমান ভাল লাগিব যদি এতিয়া মই পঢ়ি আছো আৰু সেই খিনি মই ইমেজিন কৰিছো ত আচল চকুৰে চাই কিমান ধুনীয়া লাগিব বস্তুখিনি সেইখিনিৰ কাৰণে মানে আচলতে যোৱা প্লেনিংটো হ'ব লাগে মানুহৰ কৰবাত ওলাই যোৱা আৰু আচলতে কিমাননো পঢ়াতে লাগি থাকিম বা কামতে লাগি থাকিম ভেকেশচন যিহেতু পাও ছুটি এবাৰ পাও বছৰতো ওলাই যোৱা প্লেনিংটো থাকিব লাগে আৰু মই ভাবো তেনেকে যে বছৰত দুবাৰ যদি ঘৰৰ মানুহৰ লগত ওলাই যোৱা হয় বা লগৰ লগত লাই যোৱা হয় ত মাইণ্ডটো অলপ ফ্ৰেচ থাকে তাৰপিছত নতুনকে আকৌ ঘূৰি আহি পঢ়াতো মনতো বহিব অলপ বা কামতো মনটো বহে আচলতে
একেবাৰে ঠিক কথা কৈছা মানে এই এতিয়া কিছুমান মানে মানুহ ধৰা মানসিক চাপত ভোগা মানুহবোৰকো মানে আজিকালি ডক্তৰবোৰে পৰামৰ্শ দিয়ে যে মানে আপোনালোকে এনেকৈ ভাল ঠাই মানে প্ৰিয় ঠাইবিলাক ঘূৰা ফুৰা কৰক গতিকে এইটো মানে আমাৰ বাবে কিমান ভাল তুমি এবাৰ ভাবিছ যে মানে যিহেতু মানে উম এনেকৈ মানে মানসিক চাপত ভোগা ব্যক্তিসকলকো যদি মানে অকমান সময় যদি মনটো এনেকৈ ভাল লগাই দিব পাৰে গতিকে আমাৰ সকলোৰে বাবে এই মানে ঘুৰা ফুৰা কৰাতো ভাল ঠা ঠাই বিলাক বহুতে মানে গুৰুত্বপূৰ্ণ বুলি ভাবো তুমি ভাবানে
হয় আচলতে এইখিনি বহুত মানে ওলাই যোৱা তুমি যে কৈ আছা ন যে সেই থেৰাপি লোৱা মানুহৰ কাৰণে আচলতে ওলাই যোৱাতো এটা বেষ্ট থেৰেপি হয় ডক্টৰ ওচৰত যদিও গৈ আছে, থেৰেপি লৈ আছে তাতছে ভাল মই ভাবো যে য দি অলপ ওলাই যোৱা হয়, আউটিঙত যোৱা হয়, মানুহৰ লগত কথা- বতৰা হোৱা হয়। তেতিয়া মানে, বহুত বেছি ভাল হ'ব।
অঁ, অঁ অঁ হয়, ঠিকেই আৰু মইতো এনেই মই ক'লোৱে তোমাক মই বেছি নেচাৰেল ঠাইবিলাক মই ভাল পাওঁ। নদ-নদী পাহাৰ এনেকুৱা ঠাইবিলাক। তুমি কেনেকুৱা ধৰণৰ ঠাই ভাল পোৱা বেছি মৰ্ডাণ টাইপৰ মানে, এনেকুৱা ঠাইবিলাক ভাল পোৱা নে এনে
তাকে মই তোমাক সুধিব লৈছিলো। একে কথাটো মই তোমাকে সুধিব লৈছিলো যে তুমি মানে কেনে কোৱা ভাল পোৱা। আচলতে তুমি ক'লাই যে, তুমি নেচাৰেল জেগাবোৰ ভাল পোৱা। আচলতে মই সেইটোৱে চাই আছো যে, আমাৰ জেনেৰেচন যিটো নতুন জেনেৰেচনৰ সেইখিনিয়ে ইমানে ডেভলপ, ডেভলপ জেগাবোৰ হৈ গৈছে। ইমানে মানে, পলিউটেড হৈ গৈছে চব জেগাবোৰ যে
হয়।
এইখিনি মহানগৰীৰ পৰা দূৰ, দূৰে যাব বিচাৰে আচলতে নেচাৰৰ জেগাত্ তে যাব বিচাৰে। যেনেকে তুমি ক'লা যে ভেকেচনত গাওঁ-চাওঁ গ'লে ভাল লাগে। সেনেকে মানে, আচলতে মইও নেচাৰেল জেগা এই শ্বিলং-তিলং পাহাৰ থকা জেগা বা মানে এই কি কম? পাহা কৈছো নহয় অঁ নে চা আচলতে নেচাৰেল ঠাই বিলাক গ'লে ভাল লাগে। এই মডাৰ্ণ জেগাবোৰ বাৰু গৈ থাকো ইমান তেনেকুৱা নহয়।
সদায় দেখিয়ে থাকো বিল্ডিঙ, অ ট্টালিকা এইবিলাক লাইট এইবিলাক কিবা-কিবি আজিকালি সদায় দেখিয়ে থাকো হয় নহয়?
সেইটোৱেটো আচলতে মানে নেচাৰেল জেগাবোৰ বেছি, গ'লে বেছি ভাল লাগে মন টো শান্ত, শান্তি পায়, বেলেগ এটাই শান্তি লাগে।
এটা বতাহ তাতে যিটো মানে, হয়নে? সেইটোৱে মানে তোমাক ভাল লগাই দিব মনটো।
হয়, হয়। আৰু মানে সেই চিনেৰীখিনিও চাই যি ধুনীয়া লাগে আচলতে, জেগাবোৰ কিমান ধুনীয়া।
উম, উম ঠিকেই। মই হয়, মই এবাৰ মানে, আপাৰ আচামৰ ফালে যাওঁতে মই এই তাৰে বাগান বিলাকতো সেইফালে বহুত আছে চাহৰ, পাতৰ বাগান। এই বাগান বিলাকৰ মাজত ৰখি এবাৰ মানে ৰ'লো, ইমান ভাল লগা মানে পৰিৱেশ। চাৰিওফালে সেউজীয়া, সেউজীয়া বহুত ভাল লাগিল। তুমিটো চাগে, বহুত এনেকৈ বাগান দেখিছা। তোমালোকৰ ঘৰৰ ফালেও আছে ন '?
হয়, হয় মই যিহেতু অ আপাৰ আচামৰে হয়। মানে, আমি এনে ৰাস্তাতে গৈ থাকো ন'? ত' আমাৰ ৰা ৰাস্তাতে মানে ইমানে বাগান আছে কেতিয়াবা গৈ থাকোতে মাজ মাজে মাজে মানে এইফালে চোৱা হয়টো ভা ইমানে ধুনীয়া লাগে মানে যেতিয়া একদম দুপৰীয়া সময় হৈ থাকে ত' একদম জিলিকি থাকে আচলতে, ৰ'দত একদম জি জিলিকি থাকে। কি ধুনীয়া মানে কৈছো নহয়, চিনেৰী বহুত ধুনীয়া লাগে আচলতে চাবলে। কেতিয়াবা আহিলে মানে সেই তুমি ক'লা ন' যে বাগ--চাহ বাগানৰ য দি মাজত তুমি থাকা বহুত মানে, যদি ৰখি তুমি চোৱা ন'? সেই চানচেটটো যদি তুমি চোৱা কি ধুনীয়া মানে।
হয়, হয় হয়। তাকেইটো আৰু মানে এতিয়া অঁ, আমাৰ অসমতে ইমানবোৰ ভাল ভাল, ধুনীয়া ধুনীয়া ঠাইবোৰ আছে। মানে, অসমৰ মানুহবিলাকে কিয় বা বাহিৰতে মানে বেছি যোৱাটো বিচাৰ এই গোৱা-চোৱা এইবিলাকত যাব বিচাৰে মানে, মই ভাবো আগতে আমাৰ অসমৰ যিবিলাক খাই আছে সেইবিলাক মানে আগত ঘূৰা ফুৰা কৰি লওঁক। তাৰপিছত বাহিৰত যাওঁক এইটো আপত্তি নাই বাহিৰত যোৱাত। হয় নহয় আগৰ নহলে এনেকুৱা হয় তোমাৰ নিজৰ ঘৰৰ ঘৰখনক তুমি মানে গুৰুত্ব নিদি তুমি বেলেগৰ ঘৰত গুৰুত্ব দিয়া সেনেকুৱা নিচিনা কথা হয় নে?
হয়, হয় আচলতে মানে মই কৈছো নহয় যিমান মিট চোৰেল বিউটি আছে আমাৰ এই নৰ্থ ইষ্টৰ ফালে আছে। আচলতে আমি এই নৰ্থ ইষ্ট ফালে গোটেইখিনি মানে এক্সপ্লৰ কৰিব লাগে আগতে যিহেতু মানে দেলহি বাই মুম্বাই সেইফালে থকা মানুহ বিলাকে ভাবে যে আমি আছ চলতে জংঘলত থাকো হেতৰ মতেতো আমি জংঘলতে থাকো ত আমি কিয় নেচৰেল জেগা বিচ চাৰিবলে আমি গৱা ফালে গৈ আছো বা মানালী গৈ আছো সেইফালে যোৱা আমাৰ দৰ কাৰণ আচলতে আমি নিজৰ ঠাইতো যদি ভালকে এক্সপ্ল'ৰ কৰো ন আমি বহুত তেনেকুৱা ধুনীয়া ধুনীয়া জেগা আছে ফুৰিবলে চাবলে এক্সপিৰিয়েঞ্চ কৰিবলে
তাকেই সইটোৱেইটো মানে আমাৰ অসমৰ এতিয়া মই দু খনমান ঠাই যদি নাম ক'ব যাওঁ এতিয়া তোমাৰ শিৱসাগৰ আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তাৰ পিছত আমাৰ কামাখ্যা মন্দিৰ কিমান বাহিৰা পৰ্যটকসকল আহে গতিকে মানে আমাৰ এই ঠাইসমূহৰ প্ৰতি আমি গুৰুত্ব দিয়াটো দৰকাৰ ন?
হয়, হয়।
উম তেতিয়াহ'লে আজি ভালেই লাগিল তোমাৰ লগত আলোচনা কৰি
অ' দিয়া ভাল লাগিল কথা পাতি অ', অ।
ঠিক আছে দিয়া